হেল্ল' অ।
ক পিছে
এ মোৰ এই কি বুলি কয় মই কি বুলি কয় কাম চাম মানে কাম চামটো কৰি আছো বাৰু। এতিয়া ধৰি লও এ আজি আৰু পিছবেলা মোৰ দেৰটা মানত ডিউটি আছে। মানে মোৰ কেনেকুৱা কি কাম থাকে জানা ধৰি লোৱা ডেৰটা বজাত যে কামত যাম দে মানে প্ৰথমতে গেলো যাই তাত দুটা সময়ত ৰা টপচেল দুটা থাকে এটা ৰাতিপুৱা টপচেল কৰিব লাগে ৰাতি টপচেলা কৰিব মানে দুটা বজাত দুটা বা তিনিটা বজাত টপচেল কৰিব লাগে।
উম।
মানে ৰাতিপুৱা দহটাৰ আগত কৰিব লাগিব আৰু এটা দুটাৰ পৰা তিনটাৰ ভিতৰত কৰিব লাগিব। তপচলটো কি বস্তু জানা, মানে আমাৰ কি কি ষ্টক আছে কি কি ষ্টক নাই এইটো আমি ডিচিক পঠিয়াব লাগে ডিচি মানে জানে না ডিষ্ট্ৰিবউটাৰ চেণ্টাৰ। তাতে আমি পঠাবা লাগে মানে অ অ মেনা আমি পঠাব লাগিব মানে ৰিলায়েন্সত বিছি থাকে না। সেই ডিজিত আমি পঠাব লাগিব কি বুলি কয় অ আমাৰ যিটো ষ্টক আছে আমাৰ এইটো এইটো ষ্টক নাই। মানে যিটো যিটো ষ্টক আছে সেইটোও পঠাব লাগিব যিবিলাক ষ্টক নাই আটোউট অফ ষ্টক দিব লাগ যিটো ষ্টক আ সেইটো ষ্টক দিব লাগব। মানে সেইটো এটা তোৰ এটা আৰ অফিচ বুলি ৱেবচাইট থাকে ৱবচাইটত যাব লাগে। তাতে যাই কিনি ক্লিক ক্লিক এইগিলাক কৰি কৰিব লাগে ঠিক আছে তাৰপিছত হোৱাৰ পিছত যিবিলাক আউট অফ ষ্টক থাকে যিবিলাক ষ্টক নাই আৰু সিবিলাক ষ্টক খিনি আমি কপি কৰি কেনে এক্সেলেত উঠাব লাগব উঠাই কিনে মানে এক্সলি টোটেল গোটেই খিনি উঠাম মানে থকা নাথকা দুখিনি উঠাই লম। উঠাই কেনে ফিলটাৰ লগাই কেনে নাথাখিনি ওলাম ওলাই কিনে এইটো মেইল কৰিব লাগে আৰু ডিচিক ধৰি লৈতো মানে এইখিনি ষ্টক নাই। এিছ টকা মুঠতে পঠিয়াই দিবা লাগে কেনেকুৱা টাইপৰে কাৰণ মানে ডেলি পঠিয়াই থাকিব লাগে এনেকা সেইটো হিচাপত মানে বস্তু কেইটা পঠিয়াই। তাতে এনেকা ধৰিলো দুটামান বজাত ধৰিলো আমি এইখিনি কাম ক্লিয়াৰ কৰিলো তাৰ পিছত আৰু ধৰিলো আমাৰ কাম ডিষ্টাব থাকে আমাৰ ধৰিলোঁ মাকডাউন বুলি কয় মাকডাউন কি বস্তু জানা যি বিলাক বস্তু আমাৰ নিয়েৰ এক্সপাৰি হয় ধৰি লোৱা অ অ আৰু পোন্ধৰ দিন পিছত যিটো পিছত এস্কপায়াৰ হ'ব ঠিক আছে দহ দিন পিছত এইটো এক্সপায়াৰ হব দহ দিনৰ আগতে দিয়ক হা। পোন্ধৰ দিনৰ ভিতৰতে যাওঁ এইবিলাক বস্তু আমি মাকডাউন দিওঁ মানে আজি যদি ধৰিল একদম আজি এটা বস্তু আনিছ সেইতো পোন্ধৰ দিনৰ পিছত এক্সপায়াৰ হব হা সেইটো বস্তু আজি আমি কিমান পাৰ্চেণ্ট দিম জানা থাৰ্টি পাৰ্চেণ্ট ডিছকাউণ্ট দিম যদি এশ টকা এশ টকা সেইটোৰ দাম‌ সত্তৰ টকা ল'ব মানে থাৰ্টি পাৰ্চেট মাইনাছ হয় যাব তাৰ পিছত তাৰে দুই দিন পিছত সেইটো চেল নেজাই থাৰ্টি পাৰ্চেট তাৰে দুই দিন পিছত আমি কিমান ধৰিম ফিফটি পাৰ্চেট ডিছকাউণ্ট দিম। ঠিক আছে যদি এশ টকা এটা বস্তুৰ দাম হয় তোৰ পঞ্চাশ টকা লব তাৰ ভিতৰত যদি তাৰপিছতটো আমি কিমান দিম জানা এইটি পাৰ্চেন দিম চেভেনটি ফাইভৰ পৰা এইটটি পাৰ্চেন দিম তাৰ নেক্স দিনা মানে চে মানে চেভেনটি ফাইভৰ পৰা যদি এইটটি পাৰ্চেন যদি চেল নাযায়
উম
তাৰ পিছত আমি দিম নাইটি পাৰ্চেণ্ট মানে যদি এটা বস্তুৰ দাম এশ টকা সেইটো বস্তু দশ টকাত পাব নব্বৈ পাৰ্চেণ্ট মাইনাচ যাব সেইটো উম উম
তহঁতৰ যেনেকা কৈছা আৰু যোনটো বস্তু মানে বিকা হয় সেইটো মানে এইটি পাৰ্চেন্ট বা নাইনটি পাৰ্চেন্টলৈকেও যায় বুলি কৈছা ন হয় নে নাই
যায়ে এইটো চব বস্তু নাইনটি পৰ্চেণ্টতে যায়
না না শুনা শুনা মই কথা এটা কৈছো যে যায় তেতিয়া ধৰি লও মই যদি কিনিবা খোজো তেতিয়া মই কিনিবা পাৰিম না
পাৰবি পাৰবি কিনবা পাৰবি
তই এটা কাম কৰিবি যেতিয়া অফাৰ চেলি থাকে মানে যিয়া লাগতিয়াল বস্তু আৰু যেনেকুৱা পনিৰ চনিৰ পনীৰ চনীৰ কিমানত পাম যদি এইটি পাৰ্চেট নাইটি পাৰ্চেট ডিচকাউট চলি থাকে যদি
প পনিৰো এতিয়া বন্ধ কৰাই দিলাক তোৰ পনীৰ একচল্লিশ কি জানা পনীৰ আমাৰ চল্লিশ পেকেট মান আছিল হা তোৰ কি বুলি কয় ডেট বিলাক আগা আগা পিছাকে আছিল পনীৰ মানে দুই পেকেট নে তিনি পেকেটে চোন দিছি
পাইৰী ডেট হোৱাৰ পিছহে নাইণ্টি পাৰ্চেণ্টি এইটটি পাৰ্চেণ্ট দিয়ে
মানে নিয়াৰ এক্সপাইৰী এক্সপাইৰী হোৱাৰ পিছতো পেলাই দিয়ে সেইটো চেল কৰিব নোৱাৰে নিয়াৰ এক্সপাইৰী মানে পোন্ধৰ দিন মান আছে আৰু এক্সপাইৰী হোৱা বুজি পালি তেতিয়া আৰু
তোৰ হিচাপত এনে আমাৰ যদি কিবা কামৰ বস্তু হয় তেতিয়াহ'লে এনে তোৰ হিচাপত
বহুত আছিল কামৰ বস্তু এ ধৰি ল এতিয়া পনিৰত পনিৰ মানে বহুত বেছি নেক্স লেভেলত আছে না মানে পনি চেল একদম নাই এক কেজিৰ পনীৰ মানুহ নিকিনে মানুহ দুশ গ্ৰামৰ পনীৰহে কিনে বেছিভাগে আমাৰ মানে কেজি পনিৰে এটা ফ্ৰিজ ভৰ্তি হৈ গৈছিল আধা ফ্ৰিজ সেইকাৰণে সেইবিলাক চব মোৰ বিশ্বাস কৰ মোটামুতি মই এতিয়া লৈকে পোন্ধৰ কেজি মান পনীৰ ৰান্ধিছো ঘৰত মানে চেছ আৰু পনিৰ বুজি পালি চ পঞ্চাশ টকাকে আৰু এনেকুৱা টাইপত ধৰ এক কেজিত ষাঠি টকা এনেকুৱা
এক কেজি এ বহুত কমতে দেখোন বে
উম আৰু তিনদিন চাৰে পাঁচ দিন মান আগৰ কথা আৰু পাঁচ দিন মান আগতে আটা আনলো আটা আ তোৰ এক্সপাৰি হোৱা আটা আছিল তোৰ আতা ভাগে মানে সেই আটাটোত তোৰ অ পাঁচ কেজি আতা আৰু তোৰ কি বুলি কয় কিমান দামনো সেইটোত তোৰ দামটো
মই মই মানে অন অনলাইন অৰ্ডাৰ দিব লাগিব জিঅ' মাৰ্টত মানে অনলাইন অৰ্ডাৰ দিলেহে পাম
অনলাইনে নাপাও অনলাইন এইগিলা বিক্ৰী নকৰে অফলাইন
অফলাইন অফলাইন ডাইৰেক্ট গ'লে পাম মানে মই পাম না মানে তইতো কাম কৰা তইতো পাবিয়ে কিন্তু মই পাম নাপাম
তই পাৰি মানে বাহিৰা মানুহ ইমানে এলাও নকৰে স্তৰত অ আমিয়ে মানে বস্তুবিলাক লও লৈ কেনে বাহিৰত দিওঁ বুজি পালি
অঁ-অঁ! সেইটো হয়।
অনলাইন-অনলাইন ষ্টৰ হয় না। সেই কাষ্টমাৰ আমাৰ এইয়াতে এলাও নাই একচুৱেলি।
চুনা যায় মই কাৰণ নদ বা নাই এনেকা যদি হয় আৰু তেতিয়া কমতে যদি পাই যায় ল'ব পাৰি হেৰি কিছুমান লাগ
ল'ব পাৰি কিন্তু মেইন কথা কি জানা আমাৰ ইয়াতে বহুত ডি এম আছে এছ এম আছে। তাহবোৰ আছে না এই সেইবিলাকে চবে লৈ যায় এই মানে বেলেগে চান্সে নাপায় সেইটো কাৰণে। আৰু এই ডেলিভাৰী বয় ৰাইডাৰ বিলাক আছে ন ৰাইডাৰ মত এই পোন্ধৰ বিছটা মান আছে।
সিহঁত লৈ
আইতাৰ মাহখানকে লাগি থাকে। তাহাঁতকে বেছি লাগি তাহাঁতকে আহি কিনে কৈ থাকে ইটো লাগে ইটো লাগিটো ল তাহাঁতৰে বেছি মানে। মানে লাগ লাগাত আৰু এতিয়া তাৰপিছত নেদিলেও নহয় ন বেয়া লাগে নিদিওঁ তাহতক আমি এনেকুৱা টাইপৰ উম মানে ওলালে ক'ম দে তোক মানে ফটো-চটো মাৰি দিম তই চাবি কেনেকুৱা কি লাগে আৰু মাজতে আটা তোৰ কিমান কেজি আছিল পাঁচ কেজি মোটামুটি দহটা মানে বিছটা ওলাইছে পাঁচ কেজি পাঁচ কেজিৰ বিছ পেকেট মান ওলাইছিল। অ! মই দুই পেকেট লৈ আহিছো। দুই পেকেট কিমান জানা দহ কেজি আটা কিমান জানা এশ সাত চাৰি টকাত পাইছো।
অ! ঠিকে আছে জানো বহুত কমতে হৈছে।
এক কেজি আটাই পঞ্চাশ টকা কেজি পঁপন্ন টকা কেজি দুই কেজি আটাত একশ টকা মই দহ কেজি আটা পাইছো।
উম-উম! ঠিকে আছে দে।
আৰু গাখীৰ যে গাখীৰ? গাখীৰটো বাৰু এতিয়া বন্ধ কৰাই দিছে। মই গাখীৰ দুই মাহ মান গাখীৰ মই কেই টকাত আনিছো চাৰি টকাকে আনো চাৰি লিটাৰ, পাঁচ লিটাৰ। চাৰি টকাকে ডেইলি। মানে এনেকা-এনেকা মানে বহুত কমত পোৱা যায় বস্তুবিলাক। মানে তোৰ যেতিয়া অফাৰ দি দি দিব অফাৰ দি দিব তেতিয়া মানে ত‌ই চবচে কমত পাই যাবি আৰু। মানে তোৰ ধৰি ল মানে এইবিলাক বস্তু কি জানা এই কম্পানীটো ধৰি লাই ধৰি লাইটো বস্তুটো এক্সপায়াৰ হৈ গৈ কোম্পানীটো পৰা এক টকা মানে বিক্ৰী কৰিব নোৱাৰে ন তেতিয়া পেলাই দিব লাগিব বস্তুটো লচেই হৈ যায় ন কোম্পানীৰ। সেইকাৰণে কোম্পানী এট লিষ্ট এক টক এটা পাওক লগা হলে সেইকাৰণে নাইনটি পাৰ্চেন্টত বেছি দিয়ে। এট লিষ্ট দহ পাৰ্চেণ্টৰ পইচাটো পাব না। ধৰিলো যে এক্সপায়াৰ হৈ গলে সিটোও নাপাব যে কথাটো সিটো আহিব ন। কোনটো-কোনটো এনে বস্তু কোনো নিব নোৱাৰে। অহ কোনো বস্তু কোনো এই নব এনেই নিব নোৱাৰে মান ধৰি লওক কাৰোবাৰ যদি ধৰি লক্সপাইয়াৰ থাকিল ত যদি ঘৰ দিব নোৱাৰে। পেলাই দিব লাগিব সেইটো। কেমেৰাৰ আগত পেলাই দিব লাগিব। এইটো নিয়ম বহুত নিয়ম নীতি আছে আৰু বাইচানস ধৰি ল উম আৰু এক্স আগত মানে আৰু আমাৰ কিছুমান বহুত নিয়ম নীতি আছে ৰে ত ধৰি ল বস্তু যেতিয়া ওলাবি ছে কৰিব লাগিব। এটা-এটাকে বস্তুৰ নাম কবা লাগিব। এ বহুত নিয়ম নীতি আছে ৰিলায়েন্ঞ্চৰ মানে কি জানা মানে চিকিউৰিটিৰ নামত বহুত টকা ইনভেষ্টট কৰিছে। চিকুৰিটিৰ মানে তাৰ এক টকা এ মানে নেহেৰাই বুজি পাইছা। চোৰ নহয় মানে বহুত পইচা ইনভেষ্ট কৰিছে। তাৰ প্ৰফিট হওক নহ‌ওক সেইটো মেটাৰ নকৰে। ক'ব নালাগে, মেইন কথা সেইটো আৰু। মানে, বহুত মানে পইচা ইনভেষ্ট কৰিছে। মানে চিৰদিন এ ধৰি লোৱা আৰু তোৰ, কি বুলি কয় মান। হোটেলত বাৰু এনে তেনেকুৱা বস্তু উলাই থাকে। আৰু মাজৰ মাজতে কি জানা, এই মানে যেতিয়াৰপৰা ষ্টৰ খোলি ছিল আৰু তেতিয়া তেতিয়াৰ পৰা ধৰি কেনে এতিয়ালৈ আৰু। মানে যিবিলাক বস্তু এটা চেল গৈছে বা দুটা চেল গৈছে।। বা চেলেই যোৱা নাই একো, হা! সেইবিলাক বস্তু মানে তোৰ এইটটি পাৰ্চেণ্ট ডিচকাউণ্ট দি দিছে। ধৰি ল পাৰফিউম-চাৰফিউম হওঁক, ক্ৰীম-চ্ৰীম। অহ পাৰফিউম-চাৰফিউম, ক্ৰীম-চ্ৰীম। সেইবিলাক একো নিয়া এক্সপাইৰী নহয়, সেইবিলাক এক্সপাইৰীও নহয়। সেইবিলাক ভাল মাল। এইবিলাকটো মোটামুটি দুইহাজাৰ আঠাইছত এক্সপাইৰী আছে। দুইহাজাৰ সাতাইছৰ এক্সপাইৰী আছে।
উম
সেইবিলাক বস্তু মানে তই ধৰিল এ পাৰ্ফিউম হওঁক। অহ তোৰ অহ এ কিবা বহুত তেল চেল হওঁক। ক্ৰীম চ্ৰীম হক এ মই কি কৰিছিলোঁ এ ফা ফাৰ্মাচীৰ বহুত বস্তু ওলাইছিল আৰু হা মানে হানিতা চানিতা ফাৰ্মাচীত যেনে মানে মই বুলি নহয় চবেই কৰিছো এইটো মানে আমাৰ মেম ছাৰতে কৰিছিল। তোমালোকে লৈ যোৱা লৈ কেনে বেছি দিবা অহ যিখিনি হয় লৈ লবা তোমোক বোলে এনেকুৱা কৈছিলে আৰু মেম ছাৰ সেইমতে কৈছিল আৰু। কি বুলি কয়, এনে কাৰো যিটো মই নিবি গোটেই মিলি কেনে ল'লো। লৈ কিনে মোটামুটি পাঁচ, চাৰি হাজাৰ মানৰ বস্তু ল'লো। চাৰি হাজাৰ বস্তুখিনি আমি বেচিলো, সাত হাজাৰ টকাত বেচিলো। অ মানে তিনি হাজাৰ। টকা প্ৰফিট হৈছে আৰু। তিনিটাই এক হাজাৰ, এক হাজাৰ, এক হাজাৰকে পালোঁ আৰু।
অহ ঠিকে আছে। এনে এইটোৱে এক্সট্ৰা‌ ইনক
লাভ। দোকানীবিলাকে ফিফটি পাৰ্চেন্টত কিনে।
উম এক্সট্ৰা ইনকাম না
এ এক্সট্ৰা। এক্সট্ৰা ইনকাম হয়। কিন্তু মানুহ বহুত হয়, মানুহ ভাগতে বহুত যায় মানে। তোৰ কবাগিলি। আমি মানুহ এতিয়া বৰ্তমান ছয়টা মানুহ না, ছয়টা মানুহ ছয়টা মানুহে ভগাও মানে। এ একচ টকা ইনকাম কৰিলে ছ ছয়টোই ভগাও। হুা, এনেকুৱা টাইপৰ বুজি পালি। মানে ইন। কাম হয়। মানে এজনে কৰিবা নোৱাৰা না এইটোত তই এজনে নোৱাৰা না কৰিবা! আ কি বুলি কয়, এ মনে মনে কৰিব নোৱাৰা না এইটো বেয়া বেয়া কথা। চবেও মিলি কেনে কৰোঁ। মানে আজি, আজি। ই বিচৰিব লাগে এক্সপাইৰীটো, এক্সপাইৰীটো ওলাই দিব। সেইটো মই মেক'নাল্ড দিম। আহি কাষ্টমাৰ ওলাব বেলেগে। এ এনেকে চবৰে মিলি মিলিজুলি কিনে বস্তুটো কৰা যায়। এনে বুজি পাইছা? কাবা এক্সপায়ৰীটো উলালাক, পালাক এক। এক্সপাইৰী বস্তুটো উলাই পালাক। কাবায় মেকড'নাল্ড বশিষ্ঠাশ্ৰমত এন্ট্ৰি কৰিব। কাবায়।
উম।
এ কাষ্টমাৰ বিচাৰব। বুজি পালি নে নাই! কাবায় কি দোকানৰ পৰা প কি মানে ষ্টৰপৰা খিনি বাহিৰত লৈ যাব। চবৰে প্ৰচেছ এটা থাকে ন! চ' সেইকাৰণে প্ৰচেছটো ক কমপ্লিট কৰোঁতে কৰোঁতে মানে গোটেইকেইটাই মানে ভাগ হৈ যায়। এ ডেইলি নোলাই সপ্তাহত। সপ্তাহে সপ্তাহে কিন্তু ওলাই থাকে কিবা নহয় কিবা এটা। চাহ-পানী খৰচটো ওলাই থাকে বেলেগ নোলাই
অ, অ। ঠিকে আছে আৰু তইতো তাতে কাম কৰিছা এতিয়া বৰ্তমান।
অ, মই বৰ্তমান তাতেই কাম কৰিছোঁ। চাওঁ ৰ' কেতিয়ালৈ কৰিব পাৰোঁ। যেতিয়ালৈ কৰিব পাৰোঁ তেতিয়ালৈ কাম কৰি থাকিম। তই কি কাম-চাম কৰা নাই নেকি বৰ্তমানে?
নাই। তন্তৰ ষ্টাৰত নাই ওলোৱা নেকি ভেকেঞ্চি-চেকেঞ্চি। মই গ'লো হয় মানে।
এ, আমাৰ নাই হে।
নোকোৱা না, থাকিলেও নকবি চাগে না কি?
নাই, আমাৰ উলাই দিলাক। মোটামুটি তোৰ আহ ষোল্লটা ষ্টাফৰপৰা এতিয়া ছয়টা ষ্টাফ কৰি দিছে। তই ভাব! ভেকেঞ্চিত লাখ-লাখ কি অধিক ষ্টাফ উম্ নললাক হৈ নেকি? মানে, পাইতাই মোৰ লগৰ এটাই প্ৰাঞ্জল-চাঞ্জলহতক তাহাতকো ট্ৰেন্সফাৰে দি দিছে।
টান্সফাৰ দি দিচি নেকি।
উম, কাৰণ চলি নালাগে না।
উম, সেইটোৱে, ওলাইছিলা নে ট্ৰান্সফাৰ দিছে, চবকে ট্ৰান্সফাৰ দিছে ন
তাৰ, তাতে দিছে ট্ৰান্সফাৰ দিয়াৰ কাৰণে তাতে তাতে কাম নকৰে। সেইকাৰণে ওলাই দিছে কাৰণ দূৰত ট্ৰান্সফাৰ দিছে যে।
তাতে যিমান চলি কাম কৰে না চবে নিজৰ ঘৰৰ ওচৰতে চাগে না সেইখিনি এৰিয়াতে থাকে চবে।
অ' মানে যেতিয়া আমাৰ ই ইণ্টাৰভিউ লৈছিল অ' ইণ্টাৰভিউ লওঁতে ছিল আৰু কাই কোনখিনি জাগা কৈছিল সেই কিটো জেগা হিচাপত তাক পঠাই দিছিল না। বুজি পাইছা, যাৰ ঘৰৰ ওচৰত যি যিখিনি অ যাৰ ঘৰৰ ওচৰত যিখিনি জাগা হয়, সেনেকা সেনেকুৱা জাগাৰ ভিতৰত মানে তাহতক মানে পঠাই দিছে আৰু। ধৰি লোৱা মই একজাম টো মোৰ এতিয়া ইণ্টাৰভিউ হেঙেৰাবাৰী দিছে। মোৰ এতিয়া অ এ তোৰ ট্ৰেইনিং হেঙেৰাবাৰীতে হৈছিল আৰু
এই হেঙেৰাবাৰী ন! হেঙেৰাবাৰী মানে গণেশগুৰিত ন এইটো যে! উম্।
তাতে সেই তাতে এখন বহুত ডাঙৰ সেই আছিল দে। মানে তোৰ এখন নে কি বুলি কয়! অ তাতে অৰ্ডাৰ বহুত হয়। চাৰিশ হয়, পাঁচশ হয়, সেনেকা সেনেকা টাইপৰ আৰু। তোৰ মানে কি এনে কাম চাম বিচাৰে নাই নেকি।
কাম চাম তাৰ বিচাৰিতো আছে পোৱাই নাই। তোৰ তোৰ নিচিনা ত তোৰ নিচিনা চবকে সুধি থাকো আৰু কিবা কাম পালে কবা কাম পালে ক'বা।
এই কামে বৰ্তমান নহয় এই কামটো পাই নৰ্মেল কাম পাই কাম পায়ে যাবি। এ ভাল ভাল চেনেলত কাম পোৱা নাযায়ে।
উম ভাল চে কাম পাব মানে এক্সপৰিয়েন্স লাগে আজিকালি।
ঘৰত বেকাৰে বহি আছো মানে সেইকাৰণে কাম চাম পালে ভাল আছিল আৰু না কি। কিবা কাম চাম কৰবা পালে পইচা পালো হয়।
উম উম।